হেল্ল', অহ ', টুৱেল মিট হ'লে কেনে কাত খাই গৈছিল নেকি?
কতা নাই বলা
গম পাইছো মানে বাৰ মিনিট হলে তেনে কাত খাই আহিছে। মই এতিয়া চাইছো। অহ ', বাকী কি কৰি আছিলে তাৰ?
মই সেইটোয়ে কৈ আছিলোঁ যে এ পি এছ ছি টোত মানে মই বিচাৰিছিলোঁ যে লাইভত যেতিয়া ফাষ্ট টাইম গোমমেন কম্পাৰিতিপ এক্সাম। সেই এক্সামটো যাতে প্ৰথম এক্সামটো। এ পি এছ ছি হয়। মই এনেকুৱা মানে লাগ।
ক্লেয়াৰ কৰিব পাৰা আৰু প্ৰথম এক্সাম ক্লিয়াৰ কৰিব পাৰা।
অহ - অহ মানে মোৰ গৰ্টছ ফিলিংয়ে এনেকুৱা কয় যে মই যেতিয়া প্ৰথম কম্পপিটিপ এক্সাম দিম সেটোত মানে কোৱালিফাই কৰিম। ত' মানে সেই প্ৰথমতটো এ পি এছ চি হোৱাটো বিচাৰিছিলো কিন্তু এতিয়া। এ পি এছ চিৰ কাৰণেতো আৰু এবছৰ ৰ'ব লাগিব ন।
মেইন মনৰ বিলিফটো এইটো মেইন।
তাৰ মাজত মানে বহুত থাৰ গিৰেদ আহিব মানে এ চি চি আহিব কিবা আহিব তহ মানে এ পি এছ চি মাথা মাৰি মই সেইখিনি নিদিয়াকো থাকিব নোৱাৰো ন
হা হা নাই গোটেইখিনিয়ে দিবা এক একফালৰ পৰা গোটেই চবৰে চিলবছটো এই থাকে ন?
মই সেইটো কথা কোৱা নাই মই কৈছো যে মোৰ এনেকুৱা মনৰ পৰা আছে ছিলে যে যে মই প্ৰথম এ পি এ চি ত বহিব বিচাৰো তাৰ পিছত থাৰ্ড গ্ৰেডৰ দিব বিচাৰো। সেইকাৰণে মই বিএ পঢ়ি থাকোঁতে তটো আজিলৈকে থাৰ্ড গ্ৰেডৰ মাথাও মৰা নাই কেতিয়াও
ইউ পি এছি এবাৰ লাগি গ'লে টো জিঙগা লালা আৰু তোমাৰ মানে গৰ্মেট জবৰ প্লেন ন
মই এই পি এ ছি টো মেইন কিন্তু মোক প্ৰথমতে গৰ্মেনত জব লাগে মানে লাইফটো আম জচ এটা কি কয় মই ৱৰ্ড বিলাক পাহৰি যাও মানে
এটা চেটেল হবলৈ এটা জাগা লাগে যত মানে প্ৰপাৰলি হাড্ৰেড পাৰ্চেন্ বিশ্বাস কৰিব পাৰি যে মই যি কৰিলো চাকৰিটো যাতে নাযায় মানে প্ৰাইভেট জব বিলাক কি হয় আজি আছে কাইলে নাই কিবা এটা ভুল কৰিলা বছে উলিয়াই দিলে কিবা কিবি এইবিলাক কিন্তু মানে গভমেন্ট জবটো হ'লে কমচে কম এটা কি কয়
উ পি এ ছি এইবিলাক বেনিফিট ঠিকে আছে
উম
ই পি এ ছি কচিংটো ক'ত কৰা? হম
এছ পি এম
উম আৰু এটা আছে ইফিয়েন কচিং বুলি
মই এইবিলাক নাজানো বৰঠাকুৰৰ কথা জানো, এছ পি এমৰ কথা জানো আৰু স্মাৰ্ট কিবা একাডেমি এনে
এছ পি এম চে, চ পি এম থিকে আছে বাৰু আৰু এটা আছিল এ পি এম কচিং এফিয়ান কচিঙৰ পৰা মানে বহুতে পায়
অ', অ'। এছ পি এমটো বেছিক ফেমাছ হয়। গুৱাহাটীৰ ভিতৰত। মই জনাত কিন্তু। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'। শুনি আছা? হেল্ল'। হেল্ল'। হেল্ল'।